কি কৰিছা?
এইয়া কি কৰিবা, আছো আৰু, তুমি কি কৰিছা?
এ, আছো দিয়া।
অ, বাকী ভাল নহয়।
তোমাৰ ভাল?
উম, ভালে, ভালে। তাৰ পৰা খোৱা বোৱা কৰিলো, তুমি কৰিলা?
খোৱা, বোৱা কৰিলো, কৰিলো। বাকী কি কৰি আছিলা?
এতিয়া, এই তোমাৰ অকনমান কাম অলপ আছিলে, তাকে কৰিলো, কৰি পেলাই এনে বিচনাখনতে বোলো পৰি আছো, গাটো
আ
হে, তুমি কি কৰিছা?
মইও আছোঁ এনে কাম অলপ আছিলে, কৰিলো শুনিছা?
অ, শুনিছো, শুনিছো কোৱা,
কাম অলপ আছিলে, কৰিলো
অ, অ।
কৰি পেলাই, এয়ে আছোঁ এনে।
গম পাইছো, অ, তাকে তাৰ পাছতে, বাকী আৰু কোৱা।
বাকী কি খালা?
হা, হা
কি খালা?
ৰুতি খালো, তুমি কি খালা?
মোৰ ধেৰ খানা
অ, অ।
উম।
তাকেহে
বাকী মা হতে কি কৰিছে?
হা হা
মাহঁতে কি কৰিছে
মাহত আছে তোমাৰ এই অ অকমান সেই মায়ে ভাত বনালে বনাই পেলাই এতিয়া সেই ৰেষ্ট লৈছে অকমান
অ অ দেউতাই কি কৈছে
দেউতা নাই দেউতা ডিউটি
অ ডিউটি যে গ'ল
অ তোমালোকৰ মায়ে কি কৰিছে?
মা আছে দু সিটো কৰি
গম পাইছো অ তাকেহে তাৰ পৰা ভাত কিহে বনাইছে আজি
ভাত কিনো বনাইছে গম নাপাওঁ খাবলৈ গলেহে গম পাওঁ আৰু
অ তাকে তাকে
বাকী তোমালোক কি ৰান্ধিছে আজি
আমাৰ হেই এতিয়া মই কুন্দুলি কুতি থৈ আহিছো তাৰ পৰা মায়ে দাইল বনাইছিলে তাৰ পৰা আৰু তোমাৰ মচন্দৰ মছন্দৰ নহয় মধু হোলেং আৰু কচু এনেকে পিটিকা কৰিছিলে
উম উম
তাৰাপা মই এতিয়া কুন্দুলি ভাজিম তাৰপিছত আৰু কি কৰিব পাৰো চাওঁচোন
আচ্ছা আচ্ছা বাকী তুমি কি কি ৰান্ধিব জানা বুজি পোৱা নাই
মই ৰন্ধাতটো চবেই ৰান্ধিব জানো। মানে শিকিছো আৰু এতিয়া বাকী তোমাৰ হাতৰ মাংস খাবলৈ এদিন যাব লাগিব আৰু।
আহিবা আহিবা কিনো বনাও আৰু।
নাই নাই তুমি ধুনিয়া বনোৱা দেই।
এনে কোনে ক'লে।
শুনিছো নহয় যাৰ তাৰ মুখত। আৰু সেই এবাৰ যে খানাটো যে খাইছিলো আমি,
উম উম
তাতো তুমি ইমান ধুনীয়া বনালা, তেতিয়াৰ পৰা মানে টেষ্টটো মুখত লাগিয়ে আছে মাংসটো তুমি কেনেকে বনোৱা নো?
হাতেৰে বনাও কেৰাহিত
গম পাই চো অঁ তাৰপা
তাৰপিছত আৰু হেতাখন লৈ লৰাই থাকো।
নহয় নহয় মানে তুমি ধৰি লোৱা কি কি দিয়া মানে উপকৰণ খিনি সেইটো সুধিছো।
উপকৰণ এনে মানুহে সচৰাচৰ মানুহে যি দিয়ে। পিঁয়াজ আদা নহৰু মা মচলা। এনেই ৰে ৰেচিপিটো মই শিকাই নিদিম নহয়- তোমাক।
হে শিকাই দিলে ভাল হয় আৰু আমিও বনালোঁহেঁতেন। আমাৰো তেতিয়া মানুহে খাই পেলাই গুণ গালেহেঁতেন, তোমাৰ যেনেকে গুণ গায়।
তোমাক শিকাই দিয়াৰ পিছত আকৌ, তুমি মোক আজি যেনেকে গুণ গাইছা, তেনেকে নাগাবা নহয় পিছত, নিজে বনাব পৰা হৈ গ'লে।
ই নাই নাই, কিয় নেগাম। সেইটো হ'বই নোৱাৰে। আমি ইমান খাই পাত ফলা নহয় বাৰু দেই।
না পাত খাই পাত ফলা বুলি কোৱা নাই বাৰু।
পাই কোনোবাই যদি ধুনীয়াকে বনাই।
হয় নেকি?
সাধাৰণতে ল'ৰা মানুহৰ হাতখন এনেও ভালেই থাকে। সোৱাদবিলাক এনেও ধুনীয়াই বনাই বাৰু।
আচ্ছা আচ্ছা। বুলি কৈছে নেকি?
মানে কি মাইকী মানুহৰটো ভালেই হয় আৰু। কিন্তু মতা মানুহৰটো মানে কিছুমান, মানে বনোৱাটো ভাল হয় আৰু।
না আমি মানে আগতে ৰুমত থাকি পঢ়া যে।
গম পাইছোঁ।
খন অকনমান আছে আৰু।
নাই সেইটোৱে হোষ্টেলত- থাকিলে মানে কি হয়, ধৰি লোৱা তোমাৰ, নিজে বনাই খোৱা হয়। নহয়, তেনেকে- তেনেকে ল'ৰাবোৰৰ এক্সপ্ৰিৰিয়েন্স হৈ যায় আৰু।
সেইটোৱে সেইটোৱে। বাকী, বাকী তোমাৰ হাতেৰে হে খাবলৈ- কি থাকিলগে আৰু।
তাকে এবাৰ খাইছিলা নহয়।
ন তাকেতো আকৌ এবাৰ খাব পালে ভাল আছিলে।
তাকে আহিব লাগিব, আহিবা। খুৱাম বাৰু তেতিয়া বনাই।
এতিয়া মাতিলেহে যাবা। নামাতিলে কেনেকে যাবা, এতিয়াহে কৈছা তুমি আহিবা বুলি।
এই তোমাক এতিয়া মাতিবও লাগিবনে আৰু।
উম উম। হয় হয়। যাব লাগিব, যাব লাগিব।
আহিবা আহিবা।
তাৰ পৰা তাকে এতিয়া এই, নতুন মুভিখন চাইছানে?
কোনখন, অসমীয়াখন?
অসমীয়াই যিখন চলচ্চিত্ৰখন নতুনকে বনাইছে এইবাৰ।
নাই নাই, চাবলৈ যোৱা নাই। ‌ লগ নাই যাবলৈ এতিয়া কি কৰিম, অকলে যাবা নে আৰু।
চবৰে সেই একেটা কথা, এতিয়া মোৰো সেই তেনেকুৱাই জানানে। লগ নাই একদম ইমা কিন্তু, ইমান বোলে ধুনীয়া হৈছে মানে। যিমান মানুহে চাইছে- চে মানে চবেই কৈছে আৰু।
ভাল ন?
অহ তাকে।
হেৰি তেনেকুৱা- মই এনেই, ৰবা এতিয়া সময় ওপৰত। কথা যদি সময় মিলাব পাৰো যাম বাৰু।
তাকে মিলাবা মিলাই পেলাই যাম গোটেই গোটেই সোপা। মিলি।
বাৰু বাৰু চেষ্টা কৰিম যাবলৈ ৰবা। মই এনেই বাৰু তোমাৰ চিনেমা এখনো বাদ নিদোৱেই।
সেইটোৱে মোৰহে তেনেকুৱাই হয়।
তমছিলে
আৰু বিশেষকে মোৰ হিন্দীতকে মোৰ অসমীয়াত।।
উম উম অসমীয়া যিমান আহে চব চাওঁ আজিলৈকে মানে।। এতিয়ালৈকে টো চাইছোৱে বাৰু।।
চেম চেম দেই মোৰো সেইটো।
মোৰ সেই হিন্দী বোৰত ইমান গুৰুত্ব নাই। অসমীয়াতো যিমান ভাল পাওঁ।
উম উম।
তাকেই অকলেহে তেনেকে চাই আহিবগে লাগিব। লাগিব আৰু
চাব লাগিব। মোৰ তাকে যদি পাৰো মই মিলাম ৰবা একেলগে চামগে আৰু
তাকে আহিবা আহিবা লগ। পাম তেতিয়া গোটেইখিনি যাম চাবলে। তাকে ফুৰা কৰ'বাত হা।।
সময়ৰো অভাৱ সময়তো মিলাব লাগিব আৰু
সেইটয়ে মানে কি হয় এতিয়া লগৰ বিলাক তেনেকে আগৰ নিচিনাকে লগ পোৱা নহয়। ন
উম উম।
তোমাৰ সময়বোৰ মানে চবৰে ধৰিলোৱা কোনোবা চাকৰি। কোনোবা পঢ়া, কোনোবা ধৰি লোৱা ইয়াত নায়েই।
উম উম ইটো মিলিলে সিটো নিমিলে। যে।
অ আজিকালি আৰু তোমাৰ সময়ৰ কথাতটো আৰু ক'বই নালাগে।
উম সেইটোৱে সেইটোৱে সবৰে একে।
সেই টোৱে অ। কিন্তু কেতিয়াবা নিজৰ কাৰণেও অকমান সময় লাগে নহ। হয় দিয়াচোন,
লাগে কেতিয়াবা মন গ'লে অকলে গৈ চাই আহিব লাগে। আৰু
এ মই অকলে গৈ চাই বেয়া পাওঁ। জানানে মানে কি হয় এ বহুত কথা থাকে ন? ছোৱালী মানুহ এজনী তেনেকে পতককে মই অকলে গৈ মানে বিশেষকে মই এনে কাম থাকিলেতো বাৰু অকলেই যাওঁ। কিবা ইনকাম থাকিলে কিন্তু তেনেকে চিনেমা তিনেমা আজিলৈকে মানে মই অকলে গৈ চোৱ।।। এ নাই মানে যিমান চাওঁ সেই ঘৰৰ মানুহৰ লগত চাওঁ। নহলে লগৰ সেই এ দুজনীয়ে আছিলে, তাহাঁত দুজনীৰ লগত চাওঁগে আৰু
উম উম।
ফেমিলি সে তেনেকে আৰু বেলেগ মানে কাৰো লগত যোৱা।। তোমাৰ হেৰি নাই আৰু।
বুজিছো। বাকী হেৰি কৰত ফুৰিবলৈ যোৱা নাই
ফুৰিবলৈ তেনেকৈ যোৱা নাই অ তোমাৰ এতিয়া সেই মাজতে প্লেনিং কৰিছিলোঁ টাৱাঙৰ ফালে যাওঁ বুলি তাৰপাছত এতিয়া ক' বোলে বৰ বোকা বৰ চাব এতিয়া বেয়া বুলি শুনিছো
উম উম
সেইটো কাৰণে তাকে এতিয়া কেতিয়ালৈ যোৱা হয় আৰু
আচ্ছা আচ্ছা
তাকে সেইটোকে ভাবি আছো আৰু
হেৰি ফেমিলিৰ লগত যাবানে ন লগৰ
তেনেকে এতিয়া ধৰি লোৱা লগৰ খিনিৰ লগতে পতা হৈছে আৰু একে কি হয় তাৰ পাছতে বিদু ভেগন চাইছিলা নে
চাইছিলো চাইছিলো সে সেয়া চব চালো গোটেইখিনি সেই সেইটো উম উম
সেইখনৰ নিচিনা যে তোমাৰ মানে মই অ তেনেকে মানে জমনি ভাল মানে আৰু ঘৰৰ মানুহৰ লগত চাব পৰা বিশেষ
উম উম
কে মই অইন চোৱা নাই এইখনে কিন্তু ভাল লাগিছিলে আৰু
বুজিছো
সনেকে কেইখনমান চিলেকটেড তোমাৰ ভাল লাগিছিলে আৰু চাই পেলাই
উম উম উম তাৰ পৰা তোমাৰ হেৰি তোমাৰ ঘৰত কোন কোন আছে মা আৰু দেউতা ন
মা দেউত- তা আৰু মই
অহ অহ আচ্ছা বাকী হেৰি তুমি কি কি খাই ভাল পোৱা বাৰু কোৱাচোন?
খাই ভাল পোৱা মানে কি আৰু তোমাৰ খাই ভাল পোৱাতো চবেই থাকে ন
উম
আইটেম গোটেইবিলাকে ভাল পাওঁ খালি আৰু পাচলি কিছুমান ডাচবিজ আছে আৰু ইটো নাখাও সিটো নাখাওঁ এনেকুৱা।
হয় নেকি
উম
বাছ বিজ কৰিব নালাগে চব খাব লাগে।
তাকে সেইটো হয় বাৰু কিন্তু কৰিবা কি আৰু কিছুমান বস্তু খাই ভাল নাপাওঁ যে মুখখনত সোৱাদটো নাপালে খাইয়ো ভাল নালাগে দিয়াচোন তেনেকুৱা হয় আচলতে।
আচ্ছা বুজিছো বুজিছো
এ তাৰ পাছতে আৰু বাকী তোমাৰ ধৰি লোৱা তোমালোকৰ তাত এনে চিনেমা হল আছে নহয় ন
আছে আছে আমাৰ ইয়াত তোমাৰ পাঁচটা আছে
অ পাঁচটা আছে ন তাক তাকে এয়া সেই আমাৰ ইয়াতো তোমাৰ মানে এই কেইদিন শুনামতে হাউচ ফুল বোলে।
উম উম একেই চবতে একে মই কালি চাইছিলো কালিও সেই মোটামুটি ফুুলেই
তাকে তাকে মোৰ সেই ইমান চাবলৈ মন গৈ আছে তাপা লগো নাই তেনেকে বিশেষকে যাবলে বৰ অসু- সুবিধা হৈ যায়ও কেতিয়াবা।
উম উম
আৰু হঠাৎ মানে যিকোনো কথা এটা কৰিলেহে হয় এতি তোমাৰ চাবাচোন।
উম ভাবি থাকিলে নহয় অ।
নহয় বহুত দিনৰ পাছত যদি তুমি প্লেনিং কৰি থাকা আমুকটো কৰিম তামুকটো কৰিম সেইটো লাষ্টত গৈ এনেও কেনচেলে হয়গে।
উম সেইটো হয় অ
আমাৰ সেই তেনেকে আগতো খানা চানাও তেনেকুৱা হয় নহয় ঘপকেহে হয় যি-
বুজিছো অ যদি হেৰি মিলাব পাৰো যদি- দি যাম বাৰু দিয়া।
আহিবা আহিবা দিয়া আৰাম- বাকী এতিয়া তোমাৰ সেই অ হ'ব বাৰু দিয়া মই সেই মায়ে মানে মাতি আছে দেই অ অ ঠিক আছে ঠিক আছে দিয়া হ'ব উম উম